অ'
হেল্ল'
হেল্ল'
হেল্ল'
নিজৰা
অ' শুনিছো।
অ' আমাৰ ফাৰ্ষ্ট টপিকটো হে, কি বুলি কম লাইক ডেইলিডউ চেডিউল মানে পাতি লও। আমাৰ ডেইলি ৰুটিন। হেল্ল'
শুনি আছোঁ শুনি আছো।
তোমাৰ মাতটো ভালকে অহা নাই মানে। অলপ মোবাইলটো ওচৰত লৈ লোৱা। হেল্ল'
শুনি আছোঁ।
অ' এতিয়া ধৰক প্ৰথমতে নিজৰ লাইফ মানে দিনটোত কি কি কৰা স্টাৰ্টিং বা কি কি কাম চাম থাকে সেইবিলাক মোক কোৱা চোন সেইবিলাক।
নেজানো, নেজানো, মোক নাই কোৱা একো। অ' মই আজি দিনটোত কি কৰিলো আজি মই পিংকি দিক লৈ গ'লো আজি পিংকি দিক লৈ শুনিছানে?
অ' শুনি শুনি আছোঁ।
অ', আজি পিংকি দি আজি মিটিং এ এখন আছিলে আমাৰ। আমাৰ গাঁও পঞ্চায়ত চাইডৰ তাত মানে কলে যে, অ'।
তাৰপিছত?
তাৰপৰা লৈ গ'লোঁ, তেওঁক তালে তাতো মন্ত্ৰীটো আহিলে?
মন্ত্ৰী বাঢ়িল।
তাৰপিছত তেওঁক এ কাপোৰবোৰ দেখি একদম কেনেকুৱা এক্সচাইটমেণ্ট আ
মানে আমাৰ অসমৰ এচমিচ ট্ৰেডিচনেল
খেলা চাদৰবোৰ দেখি
অহ।
চবৰে ফটোতো মাৰি আছে নে তাতে ৰখি ৰখি
হা হা
ত মানুহ বিলাকে কি কৰি অ তই কি কৰিবি, তেনেকৈ কৈছে, তাৰপৰা মই গৈ বুজাই মেলি দিছোঁ আৰু যে আৰ্টিষ্ট তাই ৰিচাৰ্ছ কৰিছে বাৰৰ ওপৰত সেইকাৰণে তেওঁক লাগে। চবে পচ চচ দি দিছে একেবাৰে
নাই আগতে মানে গম পোৱা নাছিল না
পচ চজ তাৰপা নাই একদম দীঘল তে লাইন চবৰে
চবে মানে ফটো উঠিব
ফটো তুলিবলৈ চবে একদম সাজু
অ
ধেমাজিবোৰ অকমান মানে জানে বুজে আৰু ৰিচাৰ্চ পেপাৰনো কি বস্তু আহি সুধিছে আৰু ৰিচাৰ্চ পেপাৰ কিহৰ ওপৰত দিছে থিচিচখনৰ নাম কি এনেকৈ সুধিলে আৰু থিচিচ নহয় বোলো তেওঁ অলৰেডি পি এইচ ডি কমপ্লিট কৰিলে এতিয়া ডকুমেন্টেশচন হে বনাই আছে সেই খিনিৰ ওপৰত
আমাৰ সেই টপিকটোৰ ওপৰত অসমৰ সাজপাৰ আৰু খোৱা বস্তু
মেইনলি লাগে তাৰ মটিভটো কাপোৰৰ যিটো মটিভ বুটা যিটো অসমীয়া বুটা তো কুলি চুলি জাপি ঢোল পেঁপা কাপোৰতে বোৱা হয় ন সেইখিনি বস্তু সেইখিনি ল'লে ফটো মাৰিলে তাৰপৰা তেওঁ যাওঁতে এতিয়া ৰিচেন্টলি সেই ফুলটোৰ নাম জুবিন ফুল বুলি ৰখা হ'ল
অ অ
এই মানে ৰাস্তা ঘাটে পোৱা যায় ন এইটো
হয় হয় পোৱা যায়।
অ সেইটো দেখিলে মানুহজনী কেনেকুৱা এক্সাইটেড কালাৰটো কি ধুনীয়া সেবটো কি ধুনীয়া এইটো আৰু অন্য কতো পোৱা নাযায় ফটো চটো। মাৰিলে তাতে ভিডিঅ এটা বনালে মোৰ লগতে।
গতি পোৱা নাযায় কত। অহ ', মানে বহুত ৰেয়াৰ মানে আম আমাৰ এইখিনিতে পোৱা যায়।
নৰ্থ ইষ্টৰ মানে কিছুমান পাৰ্টতহে পোৱা যায়। তাকো নৰ্থ ইষ্টৰ অসমত
আমাৰ ইয়াতে বহুত কম পোৱা যায়। আমাৰ - আমাৰ লয়াৰ অহ ', উজনিৰ ফালে বজ আমাৰ নামনি ফালে বহুত কম পোৱা যায় বহুত কম মানে।
ত' ইয়াত মান আমি যিটো এৰিয়াত থাকো ইয়াত ঝুমুৰ নৃত্যটো বহুত পপুলাৰ হয়।
ঝুমুৰ নৃত্য।
মোৰতো বহুত পপুলাৰ মানে চাহ বাগিচা এৰিয়া নহয় জানো।
অহ ', - অহ ', - অহ ', চাহ অহ ', তহইতো শিখিবা টো চাহ বাগি তাহাতৰ ঘৰলৈ
আছোহি ন চেপনত আছোহি। ত' ইয়াত টোটেল ঊনৈশটা চাহ বাগিচা। টা আছে।
ৱাহ।
ঊনৈছশা চাহ বাগিচা বহুত ডাঙৰ - ডাঙৰ আৰু।
সেইটো আৰু চাহ বাগিচা ডাঙৰ থাকে ভাই।
জিৰলি ঝুমুৰটো ইয়াত পাৰফৰ্ম কৰা হয় আৰু আদিবাসীখিনিৰ ফালৰ পৰা। ছোৱালী কেইজনী চব বাৰ অহ ', চ বাৰ ষোল্ল বছৰৰ ভিতৰত আছিলে আৰু ছোৱালী গোটেইকেইজনী। ইহঁত তাত নাচিবলৈ আহিছে আকৌ ইহত।
অহ ', বুজিছো - বুজিছো।
তাৰপৰা যিজন- যিজনে সিহঁতক শিকাইছে মানে বয়খস্ত ডাঙৰীয়া হয় তেওঁ। বহুতেই ডাঙৰ। তেখেতৰ ফটো চটো মাৰ মোৰ নাচিবলৈ ৰিকুৱেষ্ট কৰিলো অলপ নাচি দে বো নাচি মেলি দিলে। দিদি পুৰা সুখী আৰু।
হা - হা নিজৰ মানে কণ্টেণ্ট খিনি পাই গল তেওঁ হম, তাৰ কাৰণে।
খুবেই সুখী ফটো চটো মাৰি ভিডিঅ' মাৰিলে ইহঁতৰ লগতো ফটো মাৰিলে
বাহ মানে বহুত খিনি কামেই হৈ গ'ল ইয়াত
বহুত বহুত মানে ভাল কে তেওঁ গম পাইছে আসাম কালচাৰ তো, ৰুথলি গম পাই ছে উম তাৰ পাছত কালি ঢেকীয়া গছ
অ'
কালি ঢেঁকীয়া আৰু কচু খুৱালোঁ দিয়ক খাই তেওঁ গৈছে আগে পিছেতো মই এইটো বস্তুটো খোৱা নাই বাৰু
কচুটো বোলে খাই মানে কিছুমান ঠাইত কিন্তু ঢেকীয়া চাক ঢেঁকীয়াতটো চাগে নাপায় চাগে
মানে কচুো এনেকে খোৱা নাই আমি যেনেকে ঔটেঙা দি বনাও ন
অ' সেইটো হোৱানে এনেকুৱা হোৱা নাই এই নতুন ৰেচিপিটোৰ কাৰণে
খাঁও ন গজু বাৰ কচুৰ তেওঁলোকে সেইটো নাখায় তেওঁলোকে অকল আলুটোহে খায় আকৌ আলুটো খাইেই সেইটোকো মোক, তোক কৈছে মানে তহঁতি এইটোকো খাওঁ বোলো আমি এইটোক মানে আমি গোটেই কলগছজোপাই খাওঁ বোলো পাতখিনিও নেৰো সেইটোতো বোলো ভাত খাওঁ বোলে খোৱালোঁ তেওক, কল পচলাওঁ খোৱালোঁ, কলডিলো খোৱালোঁ।
অ', তেওঁৰ হৈ গ'ল মানে অ-অসমৰ ভ্ৰমণ।
তাতো মই কৈছো এতিয়াতো মই শিৱসাগৰ নিব নোৱাৰো আপোনাক, মেইনলি দিয়া মেজৰলী কামটো বেলেগ এটা কাৰণে আহিছিলে না।
অ', বেলেগ কাম আছিল।
কালি গৈ তাত দেখুৱালোঁ।
অ'।
প্ৰব্লেমখিনি চলিউচন দিলে। এতিয়া তেওঁ যদি কাইলৈও যদি টিকেট পাইযোৱা হেতেন তেওঁ গ'লগৈহেতেন, কিন্তু কাইলৈ তেওঁ টিকেটটো পোৱা নাই।
মান তৎকাল টিকেট কৰি আছে নেকি?
তৎকাল নকৰেও হেনো, তেওঁ মানে পাই গলেতো কৰি ল'ব কিন্তু তত কালো পোৱা নাই, সেইকাৰণে কৈ নালাগে যেতিয়া পাম তেতিয়াই যাম। বুলো ঠিক আছে আমাৰ কোনো অসুবিধা নাই।
অ', কথা নাই বাৰু। আৰু বেলেগ কচোন আৰু, লাইক কেনেকুৱা ডেইলি ৰুটিন বোলে
আৰু, কালি মানুহ এজন আহিলে, তেখেত আচৰিত অসমীয়া ভাষা কেনেকে ক'ব পাৰিছা বুলি।
কোন কোন? পিংকি বাৰ?
পিংকি, পিংকি দি নহয় অ'। ম মোৰ কাৰণে আচৰিত আৰু মোক আমাৰ ইয়াত নে থাকোঁ না মেলি, উম।
তথাপিও ভাই অসমৰ মানুহৰ বাবে এই লোকেল মানুহ এইকেইটা।
তেওঁলোকৰ মতেটো মই ইয়াত নৈথাকো।
উম, হুম।
সেইকাৰণে তেওঁ আচৰিত মানে যে কেনেকে মানে ছোৱালীজনীয়ে অসমীয়া ভাষাটো ক'ব পাৰি। তাৰপৰা মই বোলো কথা এটা নহয়। জন্ম ইয়াত হৈছো যেতিয়া ভা কথাটো ক'ব নোৱাৰিলে ডাঙৰ কথা হৈ যাব।
তেনেহ'লে সৰুৰ পৰা অসমীয়া স্কুলত পঢ়া, মেইন থিং। কোনোবা যদি মোক খোজা নহয় ত' মই লাইক লাইক অসমীয়া পঢ়িব পাৰোঁ আৰু লাইক মানে হয় না ব'ৰ্ডত লিখা মোৰ ল'ৰা কেই কেইজন ঘৰৰ ওচৰ সিহঁত কেইজনটো ৰে চি স্কুলত পঢ়া। মহৰিছি কেভিন এ ৰাস্তাই যায় থাকোঁ চব লেখা থাকে অসমীয়া দোকানৰ পৰা। মই পঢ়ো ন' মজাকে অমুক অমুক বুলি সিহঁত ভাই তই অসমীয়া পঢ়াৰ পৰা মই ডায়ৰেক্ট কওঁ মই কি কয় পঢ় মানে মই নগলক মই মানে আমাৰ টাউনৰ এল পি স্কুল চৰকাৰী এল পি স্কুল গভৰ্মেণ্ট। কৈ দিওঁ ভাই মই লগত পঢ়া চলি। অ', এনেকুৱা মানে বহুতে ভাবেছ লাই কসিহঁতে মানে নৱোদয়ত পঢ়া বুলি বহু জান চবে জানে না তাৰ কাৰণে আৰু মানুহৰ মানে আমাৰ ফালে কি জানা এটা মানে মেইন থিং মানুহৰ ভাবে যে নৱোদয় ঘূৰি আছে মানে সেই বাচ্ছাটো গ্ৰুপ ভাল প্ৰাইভেট স্কুল বা এনেকুৱা ইংলিছ স্কুলৰ পৰা যোৱা বুলি ভাবে।
উম, হুম, হুম, ইংলিছ মিডিয়াম বুলি ভাবে।
ইংলিছ মিডিয়াম বুলি ভাবে তাৰ কাৰণে সিহঁতে ভাবে যে সিহঁতে অসমীয়া নৰে মানে অসমীয়া কোৱাটো বেলেগ কথা লাইক অসমীয়া লিখিব পৰা বা চাই কেনে প্ৰ কিবা পঢ়া চঢ়া সেইবিলাক মানে আমাৰ নাজান নাজা আমি পাৰোঁ বুলি।
কেলে নোৱাৰিম হয়নে?
উম, উম।
অসমত থাকি অসমীয়া নেজানিলেহে লাজৰ বিষয়।
তাকে, হা, হা, আৰু কচোন কিবা এ-এতিয়াতো ধুনীয়া মানে ঘৰত আছা, ভেকেচন টাইম
মোক পিংকি দিয়াহাত মোৰ এতিয়া আৰু প্ৰেষ্টিছ বাঢ়ি গৈছে।
উম।
ছোৱালীয়ে বাহিৰৰ মানুহ লৈ আহিছে বুলি।
লৈছে বুলি
অ', দি, দি মিনচ স্পিকিং লেংগুৱেজ ইংলিছ ন?
উম, ইংলিছ।
তেওঁ হিন্দীটো খুব ব্ৰকেন হিন্দী
অ'।
সেইবিলাকৰ মতে মানে কমিউনিকেট কৰিছোঁ। যেতিয়া তেওঁলোকে তেওঁ বহুত মানুহে আজি গম পাইছে যে অঁ এই ঘৰৰ মানে আৰু এজনী ছোৱালীও আছে।
চিৰিয়াছলি।
চিৰিয়াছ লি। মই মিটিংখনত যাওঁতে মই গ'ম- পালোঁ। চবে ভাবে যে ন আমাৰ মা পাপাৰ মানে অকল এটাই লৰা
এটা ল'ৰা অকল আছে বুলি ভাবে।
তাৰ পৰাৰা মই গৈ মেলি আকৌ মা বুলি মাতি দিছো। নহ তাতে চব আগতে- মানুহবিলাককে য ছোৱালী তুলি ল'লে নি বোলে।
হাহা, হাহা, হাহা, হাহা।
তাই মই মই পেটত থৈছো। তাইক মই ন নমাহ থৈছো নহয়। তাই আমাৰ ছোৱালী।
হাহা হাহা। মানুহে ইমান নাজানে না। নাজানে থাকাই নাই বেছি। কেনেকে জানবো।
তই চোন ইয় নাথাকিলো যদি
উ'ম সেইটোয়ে কাৰণ। লৰা বা ছোৱালী ত মানে সৰু সময়খিনিয়ে বাহিৰতো ঘূৰি ফুুৰবো উওল্টা পুল্টা এইবিলাক কাম চাম কৰে।
এই দোকানত গৈ গৈ যিটিখন খাই থকা।
অ'।
পদূলি মুখতে নাচি গায়। ফুৰা টায়াৰ লৈ নাচি।
তায়াৰ লৈ নাচি থাকা যদি বেলেগ লগৰকেইজনক। মোৰ লগৰ ক কেইজনৰ লগত ঘুৰা ফুৰা কৰা।
এজনীয়ে আন তাক মতাকে গধূলি হলে বুলি কলে।
অ' আৰু এনকে এনকে মাতা মাতি কৰো তে মানে বহুতে চিনা চিন উলাইছে। চিনাকি হৈয়ে যায় জ ই অমুকৰ লৰা অমুকৰ ছোৱালী বুলি।
কৃষ্ণ, কৃষ্ণ, কৃষ্ণ, ও'ম।
অ' এনেকুৱা চলি আছে। ঘুৰি ফুৰে অনাই- বনাই । ৰাতিপুৱা আকৌ দহটামান বজাত টোপনি পে। হয়। টোপনি নিচিনা কমপ্লিট হৈ আছে ৰাতি সোনকাল টোপনি আৰু আজিকালি।
উ'ম।
আগতেটো মানে জানা শান্তিকে থাকা এটা টাইমত ৰাতি মানে টোপৰি নাহে মোৰ একদম চাৰিটা পাঁচটা বাজি যায়। মোৰ এ ঘৰতা কি বা হৈছে। কালি ৰাতি মই এঘাৰ টা বজাত টোপনি বিচনাত শুইছো। অলপ ৰ মোবাইল চাইছো মোবাইল চাইছো।
ম ইটো পৰিছি মাৰি ৰাতিপুৱ উঠিলো দহটাম বজাত উঠি কেনে অলপ ভাত চপ ম ই ভাত পানী খালো মায়ে ৰুটি চুটি বনাইছিল। ৰ ঘৰতটো কাম চাম থাকে। বেট চেট ঠিক কৰি দিয়া ঘৰ চৰমচি দিয়া খৰ চৰচ ঝাৰু মাৰি লাইক অলপ। কাপোৰ নিজৰ কাপোৰত নিজে ধুইছিলো।